হেল্ল'।
হেল্ল'।
আহ কি কৰিছা।
এ এনেই কিবা ইউটিউবত এটা পাঠ চাই আছিলো। কলেজৰ মানে মই বুজি পোৱা নাছিলো, সেইটো আহি কিনে এতিয়া ঘৰত অলপ চাই আছিলো সেইটোকে তুমি কি কৰি আছা।
অ মইো তোমাৰ বহি আছো অ তোমাৰ কথাটো শুনি ভাল লাগিল। তোমাৰ ইউটিউবত আহ যিহেতু তুমি চাই আছা, আজিকালি এ অনলাইন শিক্ষাবোৰ যিবোৰ হৈছে ইয়াৰ যোনটো অগ্ৰগতি। ই আমাক বিশেষভাৱে সহায় কৰে বুলি মই ভাবো। মই ভাবো আজি আমি ইয়াৰ বিষয়ে অলপ আলোচনা কৰো নেকি।
তাকেই অনলাইন শিক্ষাটো দৈনিক দিনে মানে, জীৱনত এনেকুৱা আৰু অংশ হৈ গৈছে আৰু। সকলোৰে ছাত্ৰ ছাত্ৰ মাজত তুমি কি ভাবা মানে এই অনলাইন যিটো শিক্ষা আছে এই অনলাইন শিক্ষা ছাত্ৰৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাইছে আৰু।
মই তোমাৰ আহ মই যদি কওঁ তোমাৰ মই ভাবো মোৰ দৃষ্টিত তোমাৰ বৰ্তমান যুগ হৈছে তোমাৰ তথ্যআৰু প্ৰযুক্তিৰ যুগ তোমাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যিয় উন্নতিৰ লগে লগে শিক্ষা ব্যৱস্থাটো তোমাৰ বহুত পৰিৱৰ্তন হৈছে। তুমি আজিৰ পৰা দহ বছৰ আগতে আমি যেতিয়া বিদ্যালয়লৈ গৈছিলো, বিদ্যালয়ত পঢ়ি আছিলো তেতিয়া আমাৰ এনে সুবিধা খুব কম আছিলে। এনে সুবিধা আমি পোৱা হয়তো পোৱা নাছিলো যে অনলাইনত এনেকে অনলাইন শিক্ষা যিবোৰ আজিকালি যিহেতু ইউটিউবত। আৰু ইউটিউব নামৰ যিবিলাক এপ আছে বা গুগুল বা চট জি টি য যি ধৰণৰ এইবোৰ আহিছে এইবোৰত যে তোমাৰ যিয়ে সোধা যায় যি সোধা যায় তাকে পোৱা যায় ত এই বস্তুটো আমি সেইখিনি সমত পোৱা নাছিলো হয়তো আমি তেতিয়া আমি। এতিয়া অ যি যিবোৰ আমাৰ শিক্ষক যি যিবোৰ আমাৰ শিক্ষক আছিলে, তেওঁ তেওঁওলোককে আমি কব গৈ পেলাই সুধিব লাগিছিলে আৰু তেওঁ যদি তেওঁওলোকৰ কিবা বুজি পোৱা নাছিলো তেওঁলোকে বুজাওতে যদি আমি কিবা বুজি পোৱা নাছিলো তেতিয়া আমাৰ হাতত কোনো আমাৰ কোনো কোনো হেৰি নাছিলে। যে আমি আকৌ অনলাইনত গৈ চাম বা মোবাইলটোত গৈ চাম যিহেতু তেতিয়া তোমাৰ ফোনবোৰৰ তোমাৰ হেৰি আছিলে, ফোনবোৰৰ তোমাৰ ব্যৱহাৰ সীমিত আছিলে এতিয়া যিহেতু তোমাৰ আজিকালি ইন্টাৰনেট। ইণ্টাৰনেট এইবোৰ যিহেতু তোমাৰ সস্তা হৈছে ত' এইটোৰ এইটোৰ লগে লগে তোমাৰ সকলো ধৰণৰ সকলো শ্ৰেণীৰ মানুহে তোমাৰ ইন্টাৰনেটৰ যিবোৰ শিক্ষা অনলাইন যিবিলাক শিক্ষা এইবোৰ তোমাৰ লব পাৰিছে সকলোৱে তাৰে মানে সুবিধা লাভ কৰিব পাৰিছে বুলি মই ভাবো তাৰোপৰি তোমাৰ মই যদি কওঁ কৰোণা মহামাৰীৰ পিছত যিহেতু লকডাউন হৈ গৈছিলে লকডাউনৰ সময়ত তোমাৰ সকলো ধৰণৰ যিবোৰ শিক্ষা আছে শিক্ষা ব্য্য়ৱস্থা আছিলে সবোৰ সকলো ধৰণৰ তোমাৰ অনলাইন হৈ গৈছিলে অনলাইনতে চব ক্লাছ কৰিছিলে। চবে অনলাইনতে মানে পাঠদান কৰিছিলে ত' এই মই ভাবো হয় আজিৰ। আজিৰ দিনত এই অনলাইন শিক্ষাই ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি মানে শিক্ষাৰ প্ৰতি মানে বহুতো মানে বহুতো দিশত, তেওঁলোকক সহায় কৰিছে। বুলি মই ভাবো।
ঠিকেই দিয়া মানে এই যিটো অনলাইন শিক্ষা আছে এই অনলাইন যিটো শিক্ষা এই শিক্ষা বৱস্থাত যে বহুত ছাত্ৰ ছাত্ৰীকে সহায় কৰি দিছে আৰু মানে ধৰি লৰা তুমি ক'লাই যে কিবা এটা বিদ্য়ালয়ত বা তোমাৰ মহাবিদ্যালয়ত বুজি নাপালে সেইটো যি আমি ঘৰতে ঘৰতে বহি বুজি লওঁ। বাৰু আৰু এই ইণ্টাৰনেটৰ দ্বাৰাই ইণ্টাৰনেটৰ যিটো ইউটিউব হওক বা তোমাৰ কৰা এক্টিভেটি বা যিবিলাক নতুন নতুন যিবিলাক ওলাইছে আৰু আৰু তোমাৰ আছেই এইবিলাক অ কোচিং ক্লাছবিলাক আছেই অফলাইনে হওক তোমাৰ ধৰি লওক অনলাইনে হওক মানে মোবাইলতো কৰিব পাৰি যে সেইবিলাক। তাৰ দ্বাৰা বহুত ছাত্ৰ ছাত্ৰী অহা আছে আৰু তাৰ দ্বাৰা বহুতো ছাত্ৰ ছাত্ৰী নিজৰ বহুতো মানে যিবিলাক যিটো কম্পিটিটিভ এক্জাম বুলি কোৱা হয় ন সেইটো এক্জামো পাছ কৰিবলৈ সক্ষম হৈছে যে ধৰি লওক যেনেকে নিট হওক তোমাৰ জে ডাবল ই হওক এনেকুৱা আৰু। তোমাৰ এ এ এ এ এছ চি হওক বহুত একজাম মানে এই অনলাইনত পঢ়িয়ে বহুত ছাত্ৰ ছাত্ৰীয়ে মানে বহু বহুতে পাছ কৰিছে আৰু ইয়াৰ আৰু ইয়াৰ অ সেই সেই যোনে এইবিলাক আৱিষ্কাৰত কৰে তেওঁকে দিব লাগিব আৰু আৰু তোমাৰ সেই এইবিলাক অনলাইন উৎসৱবোৰো ভাল ভালে পঢ়ায় আপোনাৰ যোনে পঢ়াৰ ক'বলৈ গলে এই অনলাইন ব্যৱস্থাটোৱে মানে যিবিলাক অনলাইন ব্যৱস্থা সেই ব্যৱস্থাটো বহুতে ভাল কৰি দিছে আৰু মানে ছাত্ৰ ছাত্ৰী বিলাকৰ কাৰণে বাকী এই যে অনলাইন ব্যৱহাৰৰ যে সে আছে ত' এইটোতো ভালেই ভালে বাৰু বাকী তুমি কি ভাবা যে এইটো আৰু কেনেকৈ আমি আগন্তক ভৱিষ্যতলৈ আৰু কেনেকৈ আগবঢ়াই নিব পাৰিম এইটোক মানে কেনেকৈ ইয়াৰ আমি উন্নত কৰিব পাৰিম আৰু ইয়াক।
মই ভাবো আমাৰ যিহেতু প্ৰযুক্তিবিদ্যাৰ যুগ বিজ্ঞান দিনক দিনে আগবাঢ়ি গৈ আছে বিজ্ঞান দিনক দিনে অগ্ৰগতিৰ দিশে গৈ আছে ত' মই ভাবো এই অনলাইন যিটো শিক্ষা যিটো ইয়াৰ ব্যৱস্থা এই ব্যৱস্থা খিনিও আগন্তুক দিনত হয়তো অগ্ৰগতি। অগ্ৰগতি পাব ইও হয়তো নিশ্চয় হেৰি আহ হব সুবিধাজনক হব মই ভাবো এতিয়া যিহেতু আমি বিদ্যালয় বিদ্যালয়লৈ যাই আমি ক্লাছ কৰো কিবা হেৰি কৰো কিন্তু মই ভাবো অনাগত দিন আগন্তুক দিনত। ভৱিষ্যত প্ৰজন্মই ঘৰত বহিয়ে গোটেই আহ গোটেই বিদ্য়ালয়লৈ নগৈ ঘৰত বহিয়ে গোটেই পাঠদান কৰিব পাৰিব। তেওঁলোকে শিক্ষা লাভ কৰিব বুলি মই ভাবো এইটো সঁচাই এটা এইটো এটা মানে সলনি হব ভৱিষ্যতে আৰু যিহেতু ছাট জি পি টি যোনটো এপ। এই এপটোৱে তোমাৰ গোটেই শিক্ষাগুৰুৰ দৰে সি গোটেই শিকাব পাৰে মই ভাবো ভৱিষ্যতে গৈ পেলাই এই এইবোৰ এপে মানে এইবোৰ যিবিলাক এ এ আই যোনটো যুগ এতিয়া এ আই প্ৰযুক্তিবদ্যাৰ যুগ ই মানে ভৱিষ্যতে। সকলো দিশৰ পৰাই ছাত্ৰ ছাত্ৰী। ত্ৰীক সহায় কৰিব। বুলি ম‌ই ভাবোঁ। কিন্তু মই ভাবো বো যে অনলাইন শিক্ষাই যেনেদৰে মানে হয় কিন্তু মই ভাবো যেনেকে ই ইয়াৰ সুবিধা আছে তেনেকে মই ভাবো কিছুমান অসুবিধাও আছে। তোমাৰ ভাবানে যে ইয়াৰ কিছুমান অসুবিধা আছে বুলি?
অ অ ভাবোঁ বাৰু ময়ো। মোৰ মতে অসুবিধা ক'বলৈ গ'লে মোৰ ফাৰ্ষ্ট অসুবিধাটো সেইটোৱে মানে তোমাৰ এই যে অনলাইন শিক্ষাৰ নামত বহুতো ছাত্ৰ ছাত্ৰীয়ে মোবাইলত ধৰি লোৱা এইবিলাক গেম খেলি থাকে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব এৰি তোমাৰ মানে ৰিলচ আজিকালি ইনষ্টাগ্ৰাম হওক ইউটিউব হওক বহুতো ওলাই আছে যতে ৰিল চাই থাকে কিবা কৰি থাকে মানে তেওঁলোকে যিবিলাক অনা অনা লাগতিয়াল কাম সেইবিলাক কৰি থাকে যিবিলাক তেওঁলোক কৰিব লাগে সেইবিলাক নকৰে মানে তেওঁলোকে কেৱল মানে পঢ়া এই অনলাইন শিক্ষাটো এটা মানে শি শিক্ষা হিচাপে নলয় আৰু তেওঁলোকে এইটো এটা মানে এটা মানে সময় যোৱাৰ কাৰণেহে আজিকালি মানে লৈ থৈ দিছে সেনেকুৱা হৈছে কিছুমান মানে ধৰি লোৱা ক্লাছ মানে জইন কৰে অনলাইনত কিন্তু সেইবিলাক ক্লাছ তোমাৰ এটেণ্ড নকৰে তেওঁলোকে উপস্থিত নাথাকে সেইবিলাক ক্লাছত ত' সেইবিলাক সমস্যা আৰু তোমাৰ ধৰি লোৱা এটা সমস্যা মই ক'বলৈ'লে যিটো আগৰ দিনত যিটো ছাত্ৰ আৰু শিক্ষকৰ যিটো মানে কথা ব কথা হৈছিল আৰু মানে সন্মুখা সন্মুখি বা ছাত্ৰজনে বুজি নাপালে শিক্ষকজনক সুধিছিল আহ কিন্তু এতিয়া সেইটো বহুত কমি গৈছে মানে এতিয়া ধৰি লোৱা তোমাৰ ছাত্ৰজনে কিবা নোৱাৰিলে একো নুশুধে মানে সেইজন শিক্ষকক তেওঁ আহি কিবা তোমাক ডিঅ' কাৰ্ড জো দিলে বা তোমাক কিবা এনেকুৱা কৰিব দিলে কিছুমান কাম সেই তেওঁলোকে ছাত্ৰ সকলে নিজে যিহেতু মগজুটো এতিয়া মানে তেওঁলোকে ব্যৱহাৰ নকৰে তেওঁলোকে কেৱল আহ এই কলা ছাট জিপিটি কিছুমান এ আই এইবিলাক টুল আছে সেই তাতে তাতেই তেওঁলোকে সকলোবোৰ আহ মানে আহ পাই যায় সোনকালে সুবিধা সোনকালে সেইটোৱে ভাবোঁ যে তেওঁলোকৰ কাৰণে সেইটো মানে এটা অসুবিধা হৈ গৈছে মানে তেওঁলোকে নিজৰ যিটো মগজুজ সেইটো কটাব নোৱাৰা হৈ গৈছে মানে তেওঁলোকৰ যিটো প্ৰশ্ন যিটো সমাধান কৰা যিটো কও ক্ষমতা সেই ক্ষমতটো নোহোৱা হৈ হয় হৈ গৈছে আৰু অ বাকী তুমি কি ভাবা? বা এই যি অনলাইন শিক্ষাটো আছে সেইটো কেনেকৈ মানে মানে ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰভাৱ পেলাইছে আৰু মানে যিটো বেয়া প্ৰভাৱ আৰু সেইটো বিষয়ে
আহ মই যদি কব যাওঁ তোমাৰ প্ৰথম কথাটো হল অনলাইন যোনটো শিক্ষা এইটো তোমাৰ আহ এতিয়াও যদি মই কব যাওঁ এতিয়াও সকলো ছাত্ৰ ছাত্ৰী এইটো তোমাৰ উপভোগ কৰিব পৰা নাই এইটো অনলাইন যোনটো শিক্ষা এইটো তোমাৰ কাৰণ যিহেতু সকলো ছাত্ৰ ছাত্ৰীৰ ওচৰত তোমাৰ স্মাৰ্টফোন বা কম্পিউটাৰ বা ভাল ইণ্টাৰনেট সংযোগ নাথাকিব‌ও পাৰে তোমাৰ তোমাৰ বিশেষকৈ যোনবিলাক গ্ৰাম্য অঞ্চল আছে তাতে তোমাৰ নেটৱৰ্কৰ সমস্যা শিক্ষাৰ ক্ষেত্ৰত খুব বাধা সৃষ্টি কৰে। আৰু তাৰোপৰি মই যদি ক‌ওঁ ইয়াৰ দু দু প্ৰভাৱটো হ'ল বেয়া প্ৰভাৱটো হ'ল প্ৰথম কথা হ'ল তোমাৰ আহ দীৰ্ঘ সময় মোবাইল বা কম্পিউটাৰ পৰ্টেলত চাই থাকিলে তোমাৰ চকু আৰু স্বাস্থ ক্ষতি হ'ব পাৰে তোমাৰ বৌ আৰু তুমি যিহেতু কৈছা সেনেকুৱা যে হয় এ বহু ছাত্ৰ ছাত্ৰীয়ে তোমাৰ অনলাইন ক্লাছৰ সময়ত মনোযোগ হেৰুৱাই আৰু সামাজিক মাধ্যম বা খেলত ব্যস্ত হৈ পৰে ফলত শিক্ষাৰ মান হ্ৰাস পাব পাৰে তোমাৰ তাৰ ওপৰি আৰু অনলাইন শিক্ষা কেতিয়াও সম্পূ হয় অনলাইন শিক্ষা শিক্ষা কেতিয়াও সম্পূৰ্ণৰূপে পৰম্পৰাগত শিক্ষা প্ৰতিস্থাপন কৰিব নোৱাৰে
অ সেইটোও হয় তুমি পৰম্পৰাগত যিটো শিক্ষা ব্যয়ৱস্থা যিটো আগৰ পৰা চলি আছিল এই আদিম পুৰুষৰ পৰা মানে যিটো আমাৰ গুৰুকুল বুলি কোৱা হয় এই যিটো শিক্ষা দিয়া হয় তাত মানে য'ত সত্ৰ বিলাকক সেনেকোৱা শিক্ষাটো মানে আগৰ যিটো পৰম্পৰা সেতু শিক্ষা নোহোৱা হৈ হৈ গৈছে আৰু মানে হ'ব আৰু মানে ভৱিষ্যতলৈ তেতিয়া মানে ঘৰতে বহি মানে মানে যিবিলাক ক্লাছ সেইবিলাক ক্লাছ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসলে কোনো যোৱাৰ দৰকাৰ নাথাকিব কিন্তু সেইটো এটা অলপ বেয়া প্ৰভাৱো দেখা যায় ছাত্ৰ ছাত্ৰীবোৰক কোনো বাহিৰা যিটো জ্ঞান সেই বাহিৰে যিটো জ্ঞান এটা আহৰণ কৰিব নোৱাৰিব আৰু বাহিৰৰ পৰা কলেজো গলে যিটো অভিজ্ঞতা তুমি ক'ব পাৰা যে কি কলেজ বা স্কুল গলে যিটো অভিজ্ঞতা পোৱা যায় লগ বন্ধু পোৱা যায় সেইটো চাগেই এই আগৰ যিটো প্ৰজন্মই সেই প্ৰজন্মটো বহুত আগৰ প্ৰজন্মইটো সেইটো মানে নাপাব আৰু সেই সেই অভিজ্ঞতাটো তেতিয়া তেওঁলোকে ঘৰতে বহি ক্লাছ বিলাক কৰিব পাৰিব শিক্ষা লব পাৰিব সেয়ে ভাবো বাকী তুমি আহ ইমান যে এ কলা বাকী তুমি এ মানে এইবিলাক ব্যৱহাৰ কৰা লৈ মানে তোমাৰ বাদ ঠাঁছ হৈছেনে নে তোমাৰ এনেই ব্যৱহাৰ কৰিব লাগে আৰু মানে ব্যৱহাৰ কৰিব লাগে নে ব্যৱহাৰ কৰিব একেবাৰে নালাগে তুমি কি কোৱা
মই ভাবো যিহেতু এই অনলাইন শিক্ষাই আমাক অ সহায় কৰে মই ভাবোঁ সেই দুয়োটা ব্যৱস্থাৰ সম্বন্ধ থাকিলে শিক্ষাৰ মান অধিক উন্নত হ'ব বুলি মই ভাবো তোমাৰ আমি দুয়োটা সমানে চলাব লাগিব আমি পঢ়িবও লাগিব আমি পঢ়াৰ সময়ত কৰিব লাগিব আমি যিটো যিহেতু প্ৰতিটো বস্তুৰে তোমাৰ ইতিবাচক আৰু নেতিবাচক দিশ থাকে তোমাৰ তোমাৰ আমি যদি সৎ কামত ব্যৱহাৰ কৰো তেতিয়াহলে অনলাইন শিক্ষাই আমাক বহুতো সহায় সহায় কৰিব পাৰে কিন্তু আমি যদি সেইটো নকৰি আমি যদি খেলাত ব্যস্ত হওঁ তেতিয়াহ'লে ই আমাক উপকাৰো কৰিব পাৰে কিন্তু মই ভাবো যে এইটো আমি চলোৱাটো দৰকাৰ কিন্তু এটা সীমিত সীমিত হিচাপত সীমিত সময়ত আমি এইটো চলোৱাটো দৰকাৰ আৰু ই যাতে আমাক সহায় কৰিব পাৰে আমি সেইটো দিশত লক্ষ্য কৰিব যাতে লাগে যাতে যেন ই আমাক হানি ন মানে হানি নকৰে ই আমাৰ জাতে মানে আমাৰ আহ হেৰিত হানি জীৱনত হানি নকৰে আমি সেইটোক লৈ ধ্যান ৰাখিব লাগে বুলি মই ভাবোঁ
হয় দিয়া ঠিকে কৈছা দিয়া দে আজি কথা পাতি ভাল লাগিল এইবিলাক কথা আৰু পাতি থাকিব লাগিব হ'ব দিয়া নহ'লে আজি
দিয়া মোৰো ভাল লাগিল তাকে থৈছোঁ আজিলৈ
উম দিয়া উম